হেল্ল'। অ, কি
ভাল, ভাল। তোমাৰ?
মোৰ ভাল। কি কৰিছিলা?
আছো ইনে। তুমি কোৱা।
এনে মইও আছো এনে। ক'ত আছা তুমি?
ঘৰতে আছো। তুমি ক'ত?
মইও ঘৰতে, আ ভাত খালা?
ভাত উম নাই, নাই খোৱা নাই। তুমি খালা‌?
মই খালো বাৰু। আজি ইমান দেৰি যে তোমালোকৰ? উ ভাল, ভাল।
অ, আমাৰ দে অ দেৰি হ'ল অলপ। বনোৱাই নাই, বনাইহে আছে। এ কাম এটা কৰি আছিল যে সেইকাৰণে মানে মায়ে
অ আচ্ছা মানে কেতিয়া আহিছিলা তুমি?
হ'ল দুসপ্তাহমান, তুমি?
অ, হ'ল মই মই তে আহিছিলোঁ।
অ আচ্ছা, আচ্ছা।
তুমি ভাত খাবা আৰু।
উম, খাম আৰু অলপ পিছত।
তুমি ব্যস্ত আছা নেকি?
উ নাই নাই বিশেষ ব্যস্ত নাই, কোৱা।
অ, মানে কলেজ বন্ধ আছিল বাবে অলপ সেনেকে আমি ফনে কৰিলো কি কৰিছা?
উম, কলেজ বন্ধ আছে বাবেতো অলপ মানে আৰামেই আছো আৰু কে কেতিয়াবা ক'ব গলে ইটো সিটো ঘৰৰ কামো কৰো আৰু অলপ চলপ কিবা উপন্যাসে পহি লও।
উ মোৰো একেই অৱস্থা মানে। কলেজ পাতি এতিয়া বন্ধ হৈ আছে।
উ, তাকেটো। আগষ্ট মাহৰ পৰাহে নতুন চেচন আৰম্ভ হ'ব ন?
অ, অ নতুন চেচন আৰম্ভ হ'লে আকৌ ক্লাছ আ এচাইনমেন্ট, পৰীক্ষা সকলো আৰম্ভ হ'ব। তাকেই
ঠিকে, ঠিকে। সেইটোৱেটো। বন্ধ থাকোতেই ভাল লাগে, যদিও মানে আকৌ ধৰা বেছ সেদিনা আকৌ ঘৰত থাকিলেও কেতিয়াবা বিৰক্তি লাগে। এই কিমাননো আৰু ঘৰতে সোমাই থাক কিম। কলেজ খুলিলেই ভাল ন।
উম, সেইটোৱে হয়। বন্ধু-বান্ধৱীৰ লগত দেখা মানে সাক্ষাৎটো কম হয়।
সেইটোৱে, বাৰু কলেজত পঢ়ি- শুনি কেনেকুৱা লাগিছে তোমাৰ?
মোৰ ভালেই লাগে নতুন নতুন বিষয় শিকিবলে পাওঁ। শিক্ষকসকলেও ভালদৰে বুজাই দিয়ে মানে কিছুমান বিষয় অলপ কঠিন লাগে যদিও লাহে লাহে বুজি পাওঁ, তোমাৰ কেনেকুৱা?
উম, সেইটো ভাল কথা। মোৰ মোৰো সেনকুৱাই। মোৰো ভালে লাগে আৰু নতুন নতুন নতুনকে কলেজলে গৈছো তো ভালেই লাগিছে। আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰীওবোৰো ভালেই বাৰু। পাম
সেইটো ভাল কথা বাৰু।
উম। কোৱা।
তোমা অ মই মানে সুধিব তোমালোকৰ কলেজৰ লাইব্ৰেৰী আছে নে নাই?
অ, অ আছে, আছে। মানে ক'ব গলে যথেষ্ট ডাঙৰ লাইব্ৰেৰী, বহু হাজাৰ কিতাপো আছে। তোমালোক
আচ্ছা, আছে, আছে আমাৰো আছে বাৰু। পুথিভঁৰালটো মা ডাঙৰ দেই কিন্তু। মানে ক'ব গলে আমাৰ ইয়াত চাগে উম। টু হাণ্ড্ৰেড প্লাছ ষ্টুডেন্ট মানে বহিব পৰাকে কেপাচিটি কৰিছে আৰু।
আচ্ছা, আচ্ছা। বাকী তুমি তালৈ নিয়মীয়াকৈ যোৱা নেকি?
এ আগতে মানে বেছি নাযাওঁ আৰু কিন্তু এতিয়া অলপ-চলপ অ বিয়া হৈ গৈছে। সপ্তাহত অন্ত দুদিনমান মানে দুদিনমানকে যাওঁ আৰু। কিবা ভাল লাগা হ'ল মানে কিতাপবিলাক পঢ়ি। মই বাহিৰা কিতাপবিলাক বেছি পঢ়ো।
উ আচ্ছা। তাকে।
তোমালোকৰ তাতে কি-কিমানমান মানে কেপাচিটিৰ এটা অ পুথিভঁৰালটো তোমালোকৰ তহ ডাঙৰ ন?
অ, আমাৰো ডাঙৰে, ক'ব গলে অ, আমাৰতো বহুতেই ডাঙৰ। মানে ধৰা আ দুই তলাৰ হয় তলৰ ফালে গ্ৰাউণ্ড ফ্ল'ৰতো বহিব পাৰে।
মাজৰটোতো পাৰে আৰু ওপৰৰ ফালেও পাৰে। তেনেকে বাকী তোমালোকৰ কেনেকুৱা কিতাপ থাকে বাৰু পুথিভঁৰালত?
আমাৰ আ বিষয়ৰ মানে পাঠ্যপুথি আছে ধৰা তাৰ উপৰিও সাহিত্য, উপন্যাস, গল্প কবিতা, অভিধান, জীৱনী, ইতিহাস শিক্ষা, বিজ্ঞান সাধাৰণ জ্ঞান, প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপ এনেকুৱাই আৰু মানে পুৰা সকলো ধৰণৰ কিতাপ আছে আৰু।
কোৱা, তুমি কোনবোৰ পঢ়িবলে বেছি ভাল পোৱা বাৰু?
ম পাঠ্যপুথিৰ বাহিৰেও জীৱনী আৰু সাধাৰণ জ্ঞানৰ কিতাপ পঢ়িবলে ভাল পাওঁ। মানে সফল মানুহৰ জীৱনৰ বিষয়ে পঢ়িলে বহুত অনুপ্ৰেৰণা পোৱা যায়। মানে অ পঢ়ো আৰু যে কেনেকেনো কি হয়, কিনো হৈছে।
উ, তাকে। সেইটো ঠিক কথা কৈছা। মইও গল্প আৰু উপন্যাস বেছি ভাল পাওঁ। গল্প পঢ়িলে মনটোও ভাল লাগে দিয়াচোন।
অ। মানে কিতাপ পঢ়া এটা খুব ভাল অভ্যাস দেই, কিন্তু কেৱল পৰীক্ষাৰ বাবে নিজেও অকল যে কলেজৰ কিতাপ খিনিয়ে পঢ়ি থাকিব সেইটো কথা নহয়, হয় নে নহয়? নিজৰ জ্ঞান বঢ়াবাৰ বাবেও পঢ়া উচিত মানে বে বাহিৰৰ কিতাপ।
উম, সেইটো ঠিক কৈছা।
উম, এই লাইব্ৰেৰীত পঢ়িবলৈ বহিলে ঘৰতকৈ বেছি মন বহে নে তোমাৰ?
উম, বহুত বেছি বহে। মানে কাৰণ তাত একেবাৰে শান্ত পৰিৱেশ থাকে আৰু সকলোৱে পঢ়ি থাকা দেখি মানে নিজৰো মানে পঢ়িব মন যায় আৰু নিজৰ নিজৰ কামত ব্যস্ত থাকে আৰু মোবাইল চাই থকা বা কথা পাতি থকা মানুহো কম থাকে তাত।
অ, মানে অ সেইটো হয়। ঘৰত থাকিলে কেতিয়াবা টিভি, মোবাইল আন কামৰ বাবে মন আঁতৰি যায় আৰু।
উম, একদম। লাইব্ৰেৰীত বহিলে সময় কেতিয়া যে পাৰ হৈ যায় গমে নাপাও মই।
উম, এইটোৱে। মোক কোৱাচোন মানে আজি-কালি বহুতে কয় যে ইন্টাৰনেট সকলো তথ্য পোৱা যায় হা। তেন্তে লাইব্ৰেৰীত প্ৰয়োজন কমি যোৱা নাই নে তোমাৰ মতে?
উম, মোৰ মতে একেবাৰে কমো কমি যোৱা নাই। আ ক'ব গ'লে ইণ্টাৰনেটত তথ্য সহজে পোৱা যায় ঠিকেই, কিন্তু মানে সকলো তথ্য মানে পুৰা একদম ডিটেইলচত সঠিকভাৱে নোহোৱা নোহোৱাই মানে পৰে আৰু পাৰে কাৰণ
উ।
অ, লাইব্ৰেৰীৰ কিতাপবোৰ বিশেজ্ঞসকলে লিখা ন ত সেই সেইবোৰ অধিক বিশ্বাসযোগ্য বুলি মই ভাবো। কাৰণ ইণ্টাৰনেটৰ সকলোবোৰ সঁচা নহ'বও পাৰে।
উম, সেইটো ঠিক কথা মানে আন এটা কথা হ'ল লাইব্ৰেৰীত বহি পঢ়িলে এটা শৃংখলা আহে। নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি উঠে।
উম, এইটোৱে আৰু উম কিতাপ পঢ়িলে ভাষাও উন্নত হয় বুলি মোৰো লাগে।
অ, নিশ্চয়। নতুন নতুন শব্দ শিকিব পাৰি। কথা কোৱাৰ ধৰণ, উন্নতি লিখাৰ দক্ষ দক্ষতাও মানে বাঢ়ে। আৰু চিন্তা কৰাৰ ক্ষমতাও বৃদ্ধি পায়।
উম হয়, হয়। বিশেষকৈ বিভিন্ন লেখকৰ কিতাপ পঢ়িলে এটা বিষয়ত মানে বহু দিশৰ পৰা চাব শিকি যাওঁ।
উম, উম। আ তোমালোকৰ লাইব্ৰেৰীত কিতাপ ঘৰলৈ নিব দিয়ে নে নিদিয়ে?
উম, পাৰি, পাৰি। লাইব্ৰেৰী কাৰ্ড মানে থাকে আছে আমাৰ। লাইব্ৰেৰী কাৰ্ড টো দেখুৱাই কিতাপ আমি ইছু কৰিব পাৰো আ আৰু তাৰপিছত এটা নিৰ্দিষ্ট সময় দিয়ে, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি ঘূৰাইও দিব লাগে মানে কিতাপবোৰ।
অ, আৰু আ তোমালোকৰ যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত কেতিয়াবা যদি দেৰি হ'লে কি কৰে?
অ, তেতিয়া জৰিমনা দিব লাগে আৰু সেই সময়মতে ঘূৰাই দিয়াটো ভাল আৰু যদি সময়মতে নিদো দেৰি হয় তেন্তে আমি জৰিমনা দিব লাগে আৰু।
আৰু? আজি-কালি ডিজিটেল লাইব্ৰেৰীও কথাও শুনিবলে পাও।
অ, বহু কলেজত এতিয়া ধৰা ই বুক আছে, অনলাইন জাৰ্নল কম্পিউটাৰ এইবোৰ সকলোবোৰ সুবিধাও আছে, নহয় নে? এইবোৰৰ জৰিয়তে নতুন নতুন গৱেষণাৰ তথ্যও পোৱা যায়।
সেইটোৱে। কিন্তু মোৰ মতে হাতেৰে কিতাপ ধৰি পঢ়াৰ মজাই বেলেগ।
সেইটো মোৰো তেনেকুৱাই লাগে। ধৰা কাগজৰ কিতাপ পঢ়িলে বেছি মনোযোগ দিব পাৰোঁ।
অ, নতুন চেচন আৰম্ভ হ'লে মইয়ো চেষ্টা কৰিম আৰু সপ্তাহত অন্তত এবাৰ লাইব্ৰেৰীৰ মানে ক যাওঁৱেই।
নিশ্চয় যাবা মানে প্ৰথমতে অলপ কই কঠিন লাগিব পাৰে বহুত দিনৰ মূৰত যাবা যিহেতু। কিন্তু মানে পিছত আ অভ্যাস হৈ যাব লাহে- লাহে তোমাৰ।
উম, ঠিকে কৈছা মানে দিনটো আধা ঘন্টা বা এক ঘন্টা সময় দিলেও ব বহুত লাভ দিয়াচোন।
উম, সেইটোৱেতো তোমাৰেই লাভ হ'ব, আৰু কিতাপ পঢ়িলে কেৱল পৰীক্ষাত নম্বৰ বাঢ়ে সৌটো নহয়। মানে তুমি জীৱনৰ বহু কথাও শিকিব পাৰা ইয়াৰ উপৰি ধৰা, বহু নজনা শিক অ', কথাৰ ওপৰে নলেজো হ'ব তোমাৰ, জ্ঞান বাঢ়িব আৰু কেতিয়াবা কিছুমান উ উপন্যাস বা তুমি গল্প পঢ়িলে তোমাৰ মনটোও ভাল লাগিব, বেয়া লাগি থাকিলে।
উম, হম, হম। সেইবাবেই হয়তো কোৱা হয়, কিতাপ মানুহৰ আটাইতকৈ ভাল বন্ধু বুলি।
উম, অ', বন্ধু যেনেকৈ আমাক সঠিক পথ দেখুৱায় আৰু কিতাপেও তেনেকুৱা আমাক জ্ঞান আৰু অভিজ্ঞতা দিয়ে, যাতে আমি ভাল পথত যাব পাৰো, আগলৈও মানে এটা শিক্ষিত মানে আমাক দিয়ে।
উম, উম, তাকেই, আজিৰ কথা বৰ তৰাখিনি মানে বহুত ভাল লাগিলে, বিষয় বহুত কথা আলোচনা হ'ল ন আমাৰ।
উম, মোৰো ভাল লাগিল, নতুন চেচন আৰম্ভ হ'লে দুয়োজনীয়ে দুইজনে আমি নিয়মীয়াকৈ লাইব্ৰেৰী ব্যৱহাৰ কৰিম দিয়া।
নিশ্চয়, ঠিক আছে ভাল লাগিল দেই।
ঠিক আছে দিয়া।
ঠিক আছে হ'ব।